হেল্ল' নমস্কাৰ।
অ', বাইদেউ কি কৰি আছে?
হেল্ল'?
কি কৰি আছে আপুনি?
মই বহি আছো, তুমি কি কৰি আছা?
ময়ো বহি আছোঁ কাম-চাম কৰি কেনে।
পাইছা?
অ', ভাত-চাত খালো, তুমি খালা?
তুমি কি দি ভাত খাইছা?
মাছ বনাইছো, তুমি কি দি খাইছা?
মই শুকান মাছ বনাইছিলোঁ, দালি বনালোঁ, কণী বনালোঁ আৰু কাম-চাম কৰিলা নেকি?
কি কৈছা?
কাম-চাম কৰিলা?
বুজি পাইছো।
অ', ঘৰৰ কাম কৰিলা?
কাম কৰিছো নহুনো কৰিম। তুমি কৰিলা?
অ', মই কাম কেইটা কৰিলো। এই ল'ৰা-ছোৱালী ক'ত? কি কৰি আছে?
ঘৰতে।
খেলি আছে, অ', পৰীক্ষা আছিল? সিও খেলি আছে। পৰীক্ষা আছিলে, ছোৱালী পৰীক্ষা আছিলে? ক ছোৱালীৰ পৰীক্ষা আছিলে? গা পা ধুলা?
উম।
গাপ চা ধুলা? পিতা-চিটা বনাইছিলা?
কি কৈছা?
পিঠা-চিঠা বনাইছিলা?
নাই পিঠা বনোৱা নাই। তুমি বনাইছা?
অ', মই পিঠা বনাইছিলোঁ, কলপিঠা বনালোঁ। নাৰিকল পিঠা বনাইছো।
কি পিঠা বনালা?
কলপিঠা বনাইছিলোঁ, নাৰিকল পিঠা বনালোঁ। লাৰু বনাইছিলোঁ।
মই বনাইছো।
তোমাৰ ছোৱালী কোন স্কুলত পঢ়ে?
হাজবেণ্ড ক'ত আছে? উম।
সি ক'ত বা গ'ল, নৈ পাৰত গৈছিল নেকি। মাছ ধৰিবলৈ গৈছে নেকি! অ', তোমাৰ হাজবেণ্ডে কাম কৰিছে? তোমাৰ হাজবেণ্ডে কাম কৰিছিলে?
অঁ, কাম কৰিছে।
অহ।
হা।
অমিতা এটা পকিল দেখোন।
কি কৈছা?
গছত অমিতা পকি আছে, লাগিব নেকি?
বুজি পাইছো।
গছত অমিতা, আমাৰ গছত অমিতা পুকিছে, লাগিব নেকি?
কি কৈছা?
অমিতা-অমিতা- অমিতা পকিছে গছত। লাগিব নেকি?
অমিতা।
অঁ, অ, অমিতা।
অ, মই গছত তামোল বিচাৰি আছোঁ।
অ, ঠিকে আছে, তামোল কেইটাই গোটাই থাকা।
অ।
মই এতিয়া তামোল নাখাওঁ, ভাল হৈ গৈছো।
উম।
হেৰি তুমি অৰুণোদয় আঁচনি পাইছিলা?
নাই একো পোৱা নাই। চালি পাট পোৱা নাই, অৰুনোদয় আঁচনি পোৱা নাই।
মোৰো চালৰ কাত নাই, আঁচনি নাই।
আকৌ হিমন্ত মামা অপচন দিছেতো আঁচনি কৰিবৰ কাৰণে। অপচন এটা আছে তো, আচনি কৰিব কাৰণে।
কি কৈছা?
অ, অপচনটো আছটো। হয় আঁচনি কৰিব টাইম এটা আছেতো। কৈ আছোঁ, আঁচনি কৰিব সময় আছেতো। মোকো কৰিব পাৰে, অনলাইন কৰিব লাগে যে অনলাইন কৰিব পাৰিবা। চালু কাৰটো বনাব পাৰে অনলাইনত।
অ।
ঘৰত আহিছিলে? পকী ঘৰ পাইছিলা? আহ।
কিনেই পাও।
মোৰ নামত এটা আহিছে পকী ঘৰ। এপ্লাই আহিলে, এপ্লাই কৰিবা তেনেহলেহে আহিব। কৈ আছোঁ, পকি ঘৰ আহিছে মোৰ নামত তোমাৰ লোকৰ নামত আহিছেনে নাই?
ইমান লাহে কোৱা।
মই কৈ আছোঁ। পকী ঘৰ আহিছে মোৰ নামত তোমাৰ নামত আহিছে নে নাই?
উম।
আজান দি আছে আমাৰ ইয়াতে।
মই আজি গা চা ধুই বহি আছিলো
অ আজান দিলে টাইম হৈ গৈছে টিউচনত যাব মই দিয়া নাই টাইমটো হোৱাৰ নাই মোৰ বেমাৰ আছিলে যে মই দিয়া নাই এতিয়া দিব লাগিব অকণমান আৰাম হৈছে
ঘূৰাই দিয়া নাই স্কুলতো দিয়া নাই চামে দিম চোৱালী দিছ
ভাল লগা নাই আজি গাটো মোৰ কি কৰি আছা তুমি
মই বহি আছো ছোৱালী ল'ৰা ল'ৰা ঘৰত ঘৰতেই থাকে হা না দিয়া নাই কি কৈছা
কেইবছৰ হৈছে লৰাটো
ৱাহ কি কৈছা বুজি পোৱা
কৈ আছো লৰাটো কেইবছৰ হৈছে
অ অ লৰাটো চাৰি বছৰ হৈ গল
কি কৈছা
তোমাৰ হাজবেণ্ড কি কাম কৰে
অ মিস্ত্ৰী পাকা কাম কৰে
মোৰ হাজবেণ্ড পকা মিস্ত্ৰী নাই এইকেইদিন ধৰি বহি আছে, এসপ্তাহ ধৰি বহি আছে, কাম চাম নাই। মোৰো বেমাৰ চেমাৰ গ'ল, পইচাও নাই হাতত। তুমি হেৰি গৰু ছাগলী হেৰি পোহানে গৰু-ছাগলী আছেনে গৰু-ছাগলী আছে তোমাৰ
নাই, একো নাই।
অ সেইবিলাক পুহিব লাগে।
তোমাৰ আছে।
নাই, মোৰো নাই। সময়েই নাই পুহিবৰ কাৰণে।
হাঁহ-মুৰ্গী, গৰু-ছাগলী লাগে।
অ এইবিলাক পুহিব লাগে। পুহিলেহে দুটকা হাতত হ'ব।
এইটো থাকিলে ভাল হয়।
আজি মই ডক্তৰৰ ওচৰত গৈছিলোঁ। ডক্তৰৰ পৰা আহিলোঁ। ঘৰত যাবানে গৰম বন্ধত
যাম।
যাম উম
তুমি যাবানে উম তে মোৰ ভাত কেইটা।
কি যে কৰি আছা। বিৰাট গৰম দিছে আজি।
গৰম আজি বহুত গৰম।
আমাৰ ঘৰলে আহিবা ফুৰিবলৈ। সেই গৰম লাগি আছে, বতাহত থিয়হি আছোঁ। ঘৰত আহিবা, আমাৰ ঘৰত ফুৰিবলৈ এদিন। উঁম আজি বহুত গৰম। কি যে কৰিম, গৰমত ভাল লগা নাই।
গৰম, ইমান গৰম দিছে এইচোন
গাটো জ্বলি আছে ন! কেইটা জানোঁ বাজিছে?
কি কৈছাঁ?
অঁ টাইম টো জানোঁ, কেইটা হ'ল।
হয়ঁ, অন্তৰাম।
টিউচনত যাব লাগিব।
ক, এতিয়াই।
হ'ব ৰাখোঁ।
অঁ!
তাৰে তাৰ-
না মাৰেতোৰ তেৰেকি, চি তেনে লাগে লাগে নে মা।